এই হেইদিনাখন ফোন এটা আহিছিলে মোৰ তাত। হেল্ল' হেল্ল'
দাদা ক'ত আছিল আপুনি?
মই দোকানত আছিলোঁ।
অহ' কিবা কাম কৰি আছে নেকি?
নহয় তোমাৰ কামে কৰি আছিলোঁ বাৰু, কোৱাচোন।
মই আপোনাৰ ঘৰ আপোনাৰ আপোনাৰ ঘৰ ফালে আহিছিলোঁ মানে আপোনাক মই ঘৰ ওচৰত মানে আপোন মানে দেখিলোঁ মই বোলোঁ আপোন ফোন এটা কৰোঁ বহু দিন কৰা নাছিলোঁ।
অ' মই এতিয়া ঘৰত নাছিলোঁ বাৰু, কওঁকচোন। কাম আছিল নেকি? ওলাও ওলাও কি কাম আছিলে?
এই মানে। মাহঁতে সুধিছো শুনিছিলো আপুনি বোলে এনেকৈ কিবা কিবি পইচা পাতি বোলে দিয়ে মানুহক
আহ তোমাক দিও আৰু ধাৰলে কোৱাচোন
মানে মোৰ এই টকাৰ দুহেজাৰ চাৰি পাঁ হাজাৰ মান লাগিছিল
পাৰিম বাৰু দিবলৈ নোৱাৰা নহয় বাৰু।
বাকী আপোনাৰ স্ক্ৰীন এখন নি দিম নেকি
মই তোমাৰ এ অনলাইন নিদিওঁ মানে হেৰিতে দিওঁ হাতে হাতে দিওঁ।
অ হাতেৰে দিয়ে নেকি অ আতয়া মই আপোনাৰ দু খৰচ ৰখি আছিলো কিন্তু এতিয়া নাহিব চাগে
নহ তোমাৰ অকণমান দেৰি হ'ব তুমিখ দা আকৌ অকমান এই দশ মিনিট মান ৰখাচোন।
দশ মিনিট ন।
তেতিয়ালৈকে তুমি ত আৰু কা সুধিবা তম ফোন এ সুধ ল পাৰিবা
অ আচ্ছা আচ্ছা বাৰি কি বুলি কয় এই আপোননোকৰ আপোনাৰ এনো চিনাকি মানুহ আছিল নেকি কৰ'ৰবাত এনে হেৰি থকা ধৰ তো এনে পুখুৰী চুখুৰী থকা ক'ৰবাত।
কি টকা
পুখুৰী পুখুৰীত
কছাই ন ফ্ৰিছাৰি কামত তোমা তাৰ এটাহে হৈছে মানে
অ' মানে মোক এই মানুহ দুটামান লাগিছিলে।
অ মাছ মাছৰ সেই
হয় হয় মাছৰ হেৰি কাৰণে মানে এই তাত থাকিব লাগে যে পাম নেকি?
কাম কৰা মানুহ পাবা তুমি আমাৰ কাইলে পাই যাবা। তে অ হয় নেকি নাই যে ঘৰত এই নাই অ পাবা পাবা পাবা পাবা পাবা পাবা চোপা চোপ পেকেট এটা দিয়কচোন। বাবা বাব
আজিকালি মানে পঢ়া শুনা নহয় দিগদাৰ কি হয় এই পুখুৰীটো এতিয়া ফটকতে কি দিগদাৰ হ'লে ঘৰত কোনবা আহিলে সুধি দিব না হিচাপ চিচাপ নাাজানিলেতো মইয়ে লাজ পাম।
উম উম
আৰু মোক যদি সুধিব আপুনি কাম কাম কৰিছে কি ম একো হিচাপে গম নাজানে চোন।
অ সটো বাৰে
এ চিনাকি মানুহ আছা নেকি আপোনাৰ?
আছে আছে নকি মান আছেণ হয়
উম, এনে কিমান কিবা পইচা পাতি কিমান দিব এমাহাকে?
মাহে হাল আন আনল দিলে হ'ল
আঠ হাজাৰ মানকে ন'।
কুত্ত
হ'ব বৰকে মোক এনে তিনি চাৰিটা মান লাগিছিল, আপোনাৰ দুটাহে আছে ন'?
তিনি চাৰিটাান োতামনিিজ আছে আৰু তাৰমানে তুমি তোমাক আনিব প পাব মা
অজ মোক বিচাৰি দিব পাৰিব নেকি
তোমাক এতিয়া কেতিয়া লাগে?
উ উ মোৰ পৰহিলে কাইলৈ হলেও হ'ব
থাকিব লাগিব তোমাৰ ঘৰত।
অ মানে থকা নিচিনা বুলি হ'ব ক তাতে তাতে থাকি ল'ব লাগিব ৰাতি
অঁ হয় নেকি উ তেতিয়াহলে পাব পাই পাব পাৰে
অ আপোনাৰ আপোনাৰ চিনাকি মানুহ এটা ঘৰ ক'ত আছিল ন
মোৰ আমাৰ আম ঘৰ আহে
আপাৰ ঘৰে থাকে ন
অহ
আপুনিতো আহিব চাগে অলপ পিছত
উম উম
অ তেতিয়াহ'লে আহিলে আপোনালোক মই একেলগ কথা পাতি লম
অহ অহ হব
ত কথা পালে আপোনাৰ সুবিধা হ মোৰু সবিধা হ'ব
উম উম এথ
বাকী আপুনি বাকী কটা আপুনি কত কি কি কৰি আছে উ
মই তোমাৰ তোমাৰ এই দোকান এখনতে মানে হেৰি এচিষ্টেণ্ট হিচাপে কাম কৰি আছো ডাঙৰ
কিহৰ দোকান
এই হায়াৰডৰ কষতে আছেো তোাৰ ডাঙৰ দোকানটো এই তোাৰ এছিেণ্ট হিচাপে কাম কৰিছিলে এচিষ্টেণ্ মেজাৰ হিচাপে
অ হয় হয় হয় হয় আপুনি কি এনে কম্পিটিচন চলাই নেকি
এতিয়া নহয় মো বিল্ডিঙত আছো মই পইচা
অ আচ্ছা আচ্ছা চেলচাৰ আছাপ কিমান দিন হ'ল আপোনাৰ দুবছৰ তিন বছৰ হল ন আৰু দৰ্মহা পাতি কেনে
জমা মোৰ চল্লিছ পঞ্চাছ মান ছোৱে
অ আচ্ছা চদি পঞ্চা মান চৰে ন
হয় হয়
আপাৰ ঠিকে আছিল পইচা
উ হয়
বাকী কি বুলি কয় এইটো মইো আপোনাক কৈছিলো মোৰ অলপ পইচা প্ৰয়োজন হৈছিলে
অহ
মানে আপুনি মোক এতিয়া আহিলে লগতে দিবনে নে মই আকৌ কাইলৈ পঢ়িলে আহিব লাগিব
তুমি আহাচোন কাইলৈ পুহিলাই আহিবা
নহয় নহয় আপুনি কলে যে ৰখি থাকিলেও মই আপোনাৰচ ৰখি
অ অ অ কি প লাগ নেকি
অহ
তুমি কি হেৰি অ আমাৰ হেৰিত থাকা নে তুমি আগতে আমাৰ এই যে ব্ৰইলাৰ যে ফাৰ্ম আছিল তাত তাত আগতে আছিলা নেকি তুমি
অহ মই কেইদিনমান আছিলো
অ ত মাতটো মানে শুনা শুনা লাগিছে
অ মোৰ এ মোৰ ঘৰ লেহু গাঁওতহে
অ লিহু গাও ন
এই লেহুগা হেৰি উঠাই মৰা চুক যে
অহ
ত চাইডতে
মই তোমাৰ বজালি গাঁও হে
অহ আপুনি বজালি গাঁও অ অ এ বেছি দৰ নহয় নাব বজাৰলৈকে
তুমি আমাৰ এই ৰত্নেশ্বৰহতৰ হেৰিত থাকা, ব্ৰইলাৰ সেই ফ্ৰামত থাকা।
আকৌ চুৱে যে চুৱেন। এ চুৱেন চুৱৰ যে সিহঁতৰ বয়স সমৰো আছিলো।
অহ', চে এই হেৰি এ তুমি আৰু এটাত আছিলা নেকি? এই যে তোমাৰ
এই যে আপু অ দে দে দেবানৰ দে ফ সেইটো আছে। ছিলো তাততে দেব এজন ফাৰ্মাচী খন আছে ন।
অ' ফাৰ্মাচী আছে। অ' তাই হেৰি ফাৰ্মাচী আছে। তোমাৰ এই পশু, পশু, পশু চিকিৎসা এই
অ, অ দেবেন, দেবেন, অ, অ, দেবেনৰ সমষ্টি, দেবেনৰ সমষ্টি। আকৌ যে, এই যে বিলু মইনুল যে, বিলো মইনুল মই হেৰিটো আছিলো ফাৰ্মত আছিলো।
অ, বি হেৰি চৌধুৰী।
চৌধুৰী, বিলো চৌধুৰী, তাক মই এনেই মইনুল বুলি মাটো বাৰু আৰু যে এইটো যে তাই তাহালি, তাহালি, এই তাহালি চিনি পাই তাহালি, এই তাহালি কালি মইতো হেৰি আছিলো গৰু ফামত আছিলো।
অ তুমি মানে বহুত জেগাতে তোমাৰ কেনে হেৰি আছে তোমাৰ ন। সেইকাৰণে তুমি খুলিব বিচাৰিছা ন' এই খোলা খোলা তোমাৰ, তোমাৰ তোমাৰ মানে কৈ হৈইছা তুমি বহুত মানে জেগাত গৈ গৈ কামবিলাক কৰি
উম, মোৰ অকণমানে, অলপমানে এক্সপিৰিয়েঞ্চটো আছে আৰু এইবিলাক কামত। আৰু তোমাৰ, অ', মোৰ মানে অ', বোলো গাওঁ বেছি নহয়তো মোৰ লিউগাওঁ উঠা মাৰা চুবুৰীয়ে।
অ', অ', এ হ'ব সেয়া আমাৰ, হ'ব আৰু।
আপোনালোকৰ আপোনাৰ তাৰ পৰানো কিমান দূৰ খুব বেছি বাৰ দশ কিলোমিটাৰ মান হ'ব। অ', এ নাই নাই অলপ অলপ, অলপ দূৰ আছে অলপ দূৰ আছে মোৰ ভিতৰৰ ফালে যে বহুত
অ তোৰ ভতিয়াহাললে এ এটা কাম কৰিবা তুমি হেৰি এতিয়া আহা
অ', মই আপুনি এতিয়া ঘৰ আপোনাৰ ঘৰৰ ওচৰতে আছোঁ বাৰু মই।
অ এই তোমাৰ চৌধু চৌধুটৰ ব্ৰইলাৰ সোমাই আহি ফালাই সোমাই আছোন তাত মোৰ লৰাজন চিনাকি আছে আহ মই তাতে তাক ফোনটো কৰি দিম এ তোমাৰ এই হেৰি গোপাল গোপাল
আহ হেৰি এই কপাল
অ অ'। গৌপাল, গৌপাল, এই গোপাল নহয়। গৌপাল, গৌপাল। গৌপাল কি আছিলে তোমাৰ এইত যে এই বঙালী ল'ৰা হেৰিটো তোমাৰ
অ এই গোপাল তাহালি
গোপাল তাহালি অ।
অ', অ', অ', এই এই বিলু মণিলক পুতেক যে।
ওম ওম
অ আচ্ছা আচ্ছা মই বাৰু তাতে আহ তাক ত ফোন এটা কৰিলে শুই যাব নেকি
তাক ফোন এটা কৰি দিবা সি ফাৰ্মতে আছে তোমাৰ এতিয়া তোমাৰ সেই ব্ৰ'ইলাৰক দানা দিয়ে নহয়।
অ অ ব দানা দিয়ে ন এনে আপুনি তাক কিমান মাহ তাক দৰমহাটো কিমান দিছে
এ মই তাক তাক মানে তোমাক মই কৈছো দেই তাক মানে তুমি যে এতিয়া যেনেকে এ মানুহ খুজিলে মোক এই চৈধুৰীয়ে, চৌধুৰীয়ে মানুহ সুধিছিলে সেনেকৈ মানে তাক মানে কাম কৰিব ৰাখি থৈছো তাক মানে অ' তাক মানে ৰাখি থৈছোঁ।
ঠিক ভালেই কৰিলা বাৰু এনেইতো আপোনাৰ আপুনি কিমাননো দি আছে এতিয়া তাক।
এ তাক মই মই ৰাখো তোমাৰ চৌধুৰ পৰা এঘাৰ মান তাক দিওঁ সাত আঠ মান দি দিওঁ।
আপুনাৰ সাৰ অকন মান দিয়ে ন।
উম-উম,
অ' এক হেইতো এই সোৰেণ চৌধুৰীক কিমান দিয়ে এ চোৰেণ চৌধুৰী-চৌধুৰী। চৌধুৰী
অ' তাৰ হেৰি দিওঁ মই তোমাৰ ত আন আনপা দিওঁ তাৰ মানে কেইবছমান হ'ল যে।
অ-অ তাৰ মমানে এক্সপিৰিয়েন্ঞ্চটো ভাল ন অলপ। অ-অ এই মোক মানে মোক মানে এনেকা মানুহ লাগিছিলে এই ধ এই মেট্ৰিক পাছ ছেকেণ্ড ইয়াৰ পঢ়ি আছে এনেকুৱা মোকো লাগিছিলে।
অ' সেঙা পালি বহুত আছে মোৰ তুমি ক দেতে মোৰ লগ যোগাৰ হেৰি কৰি লল এতাটো সেইটো সেইটোটো ছেকেণ্ডইয়াৰ পৰি আছে বোলা
অ' চাগিটা বহ আছে হেই ন এই-এই-এই মঞ্জুলৰ পুতেক যে।
উম-উম স্কুল নাযায় স্কুল নাযায় আৰু।
অ' মধলপুৰত এই বিলু মই
অহ
তাক আপুনি কন্টেক লগাই দিব পাৰিব নেকি? তাক আপুনি কটেক্ট লগাই দিব পাৰিব নেকি?
পা পাদ পাৰিম আকৌ।
মানে মোৰ মান টুৱেলভ পাছ থকা পৰি লাগে মানে আকৌ মানে ময়ো তেনেকুৱা পৰা ত পিছত পাচ নাগা ধৰে এনেই থাকে ঘৰত তেনেকুৱা পোৱা তেনেকুৱা পোৱালি এ লাগে মোক।
অ' পাই যাবা, পাই যাবা
পাই যাম ন। তুমি মোক এটা কাম কৰিবা তুমি মোক আজি সন্ধিয়াৰ ভিতৰত এই কথাটো সুধি মোক জনাবাচোন।
উম, সেই ডাঙৰ পৰা আহেন তমি কথা পাতি যা তাতে।
অ' বাকী এনেই তুমি তোমাৰ ঘৰৰ ওচৰতে নেকি সি?
নহয় মোৰ ভাৰাঘৰত থাকে।
অ' মানে হেৰি এই আপোনাৰ যে যোনটো হায়াৰ ছেকেণ্ডৰ আছিলে তটো আপোনাৰ ভাৰাঘৰত থাকে ন। অ চ অ দে দেবান চৌধুৰী।
উম-উম,
অ' আকৌ সেই মা এটা শুনিছিলো মই এই এই হিতাশ নাই ইদি ইদিশ নামৰ অডাৰ নাম কৰিছিলে সি, কাম কৰা নেকি?
চিনডিছ
অ' ইংদিছ-ইংদিছ ফু বৰ ফুকন ন।
অ' এই এইবিলাক মানে তোমালোকৰ সেই তাত ইখিনি মানে সেইফে ইমান পঢ়াৰ স্কুল - স্কুল নাই। সেইকাৰণে মানে ইয়াতে-ইয়াতে থাকে। ইয়াৰে থাকে মোৰ ব কাম কৰে বহুত বস্তু ম কিন্ত
অ' মোক মানে হেৰি কৰিবচোন মোক এই হায়াৰ ছেকেণ্ডেৰী পাঁচ টকা পোৱালি দিবচোন।
অ, হ'ব-হ'ব। এ কিছুমানে ই-ই ইয়াৰ মেট্ৰিক পাছ কৰা তোাৰ নহয় পঢ়া এনেকুৱ তোাক মানুহকেনে মানুহে এনেকুৱা
মই এনেই ঘূৰি ফৰা পৰিল লাগে মানে মোৰ ফাৰ্মত থাকিবগে তা আকৌ মাতদিও মই তোমাক। তিনি চাৰি মানত দিম আৰু
উম, উম, ৱাহ
সাৰ দিবই লাইগছ
উম, দিবা তুমি মাংস চাংস বেছিকৈ দিব লাগিব না খাই ন পুৰা।
উম, মাংস মাংস ভাত চাত যে ভাল লাগে ন
উম, এই তোমাৰ তোমাক সিহঁতক মাংস দি দিলে তুমি চিন্তাই কৰিব নালাগে কাম অকে। নোৱাই গোপাল গোপালক কিবা গোপাল একবছৰ দুৰ্গত আটো অ একমাহ মানে পুৰা সি মানে পূৰা ফিনিছ কৰিদিয়ে কাম চাম পুৰা ধুনীয়াও পাৰা হ উম বাৰু মানুহটো মানে বহুত মানে একাগ্ৰতা মানে মানুহটো
অ মই নে মাহঁতে শুনিব পাইছো ক মোক হে বোলে আপোনালোকৰ এই আমাৰ ফালে এই উঠাই মৰা চুকত যে হোটেল এখন তাত বুলি পাছবাৰ চবাৰ ভাত লৈছিলে।
অ এই তোমাৰ বহুত খাই তোমাৰ কামৰ আগত তুমি বহুত ভাল দে এয়া কামত নোৱাৰা, কামত বহুত ভাল ই।
অ অ তাক তাক মই ৰাখিম ব্লাক মই বেছি নহয় তাক মই মাহে দুই তিনি হাজাৰকে দিম আও। অ তুমি মোক মই তোমাৰ ঘৰতে আছো আহি তুমি মোক ফোনটা মাৰিবা। খালি দিয়া ঠিক আছে।